হেল্ল'
নমস্কাৰ
হয় ৰীতামণি শইকীয়া নমস্কাৰ
নহয় মই ৰীতামণি শইকীয়াৰ ভাতটিয়ে কৈছোঁ
অ হয় হয় ক্ষমা কৰিব আচলতে আপোনাৰ মানে মই মানে আজি বহুত ক্ৰুধিত হৈ আছো মানে আপোনাৰ বহুত উত্তেজিত হৈ আছো আজি মানে মোৰ আপোনাৰ মাথা উতলি আছে অ মই খঙত পগলা হৈ আছোঁ আচলতে
এছ লগাই লগাই আৰু কিয় বা
আপুনি আপুনি বেলেগৰ কথাত গুৰুত্ব নিদি আপুনি যদি আমাৰ কথোপকথন যদি ভালদৰে আপুনি আগবঢ়াই নিয়ে তেন্তে মই সুখী হ'ম যিহেতু নহ'লে আমি সেই কৰ্ম আপোনাৰ এনেই যাব
হয় হয় হয় হয় আপুনি এতিয়া কি কৈ আছিলে মই বুজি নাপালোঁ
হয় আচলতে মই আপোনাৰ বহুত ক্ৰধিত হৈ আছো মানে আপোনাৰ বহুত মই উত্তেজিত হৈ আছো মোৰ মানে বহুত খং উঠি আছে আজি বহুত মানে এটা ডাঙৰ কথা মই আজি গম পালো
হয় কি কথা গম পালে বা অকণমান জনাবচোন
হয় আপুনিতো মানে জানেই আচলতে আহ যিজন আমাৰ গাঁৱত এই কলাফেতি নামেৰে আপোনাৰ প্ৰচলিত যোনজন লোক জোনজনক কলা ভেটি চত্ম নামেৰে হয় হয় তেওঁৰ কথাই কৈছো কলা ভেটি চত্ম নামেৰে যাক মানে বিভূষিত কৰা হৈছে হেত- তেওঁ মানে কিমান এটা ডাঙৰ কাম কৰিছে আৰু তেওঁক মানে আপুনিওটো চকু পাৰে দেখ দেখিব নোৱাৰে ময়ো চকু পাৰি দেখিব নোৱাৰো কোনেও নোৱাৰে
হয় হয়
হয় তেওঁ মানে এনে এটা ডাঙৰ কাম কৰিলে যাৰ বিষয়ে মানে মই শুনি আচলতে আজি মই বহুত দুখিত আৰু বহুত মানে তেওঁৰ ওপৰত মোৰ খং উঠিছে আপুনি গম পায়
কি মানে কি কৰিলে তেওঁ এনে কিনো কাম কৰিলে যে আপোনাৰ ইমান খং উঠিবলগীয়া পৰ্যায় হ'ল তেনেকুৱাতো মোৰো খং উঠি যাব
হয় মানে আপুনি শুনিলে আপোনাৰো খং উঠিব মানে আপুনি চাওক এতিয়া আপুনিতো তেওঁৰ বিষয়ে জানে তেওঁ কেনে এজন ব্যক্তি তেওঁ মানে ছোৱালীৰ প্ৰতি আসক্তিটো কেনেকুৱা ছোৱালীৰ প্ৰতি আকৰ্ষণ কেনেকুৱা আপুনিতো জানেই
অ' হয় ছোৱালী দেখিলে তেওঁ গলি যায়
হয়-হয় তেওঁ সেই ৰাসৰ পৰা আৰম্ভ কৰি সেই হুঁচৰিলৈকে মানে অকল সেই ছোৱালী-ছোৱালী-ছো ছোৱালীকেই থাকে
হয়
হয়, সেইবাবে আপোনাৰ মানে খং নোঠে জানো মোৰতো সেইবাবে খং উঠিয়ে থাকে
হয় মোৰো উঠৈ
হয় আপোনিতো দেখেই সেই ৰাসত কেনেদৰে তেওঁৰ ছোৱালীৰ সৈতে মিলি সেই বিয়নী মেল পাতে
হয় হয়।
হয় এতিয়া চাওক আপুনি তেখেত গ'ল আপোনাৰ মাঘনোৱাৰ আপোনাৰ যোনখন স্কুল মানে যোনখন বিদ্যালয় সি বিদ্যালয়ত আপোনাৰ শিক্ষকতা কৰিবলে গ'ল।
তাৰপাছত তেওঁ মানে এনেকুৱা ক্লা মানে শ্ৰেণী আপোনাৰ সপ্তম, অষ্টম এনেকুৱা মানে যোনবিলাক মানে শ্ৰেণী, সেইবিলাকক তেওঁ শিক্ষা দান কৰিছিল। কিন্তু আপুনি চক সেই শিক্ষাদান কৰিবলৈ গৈ সি, এজনী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ লগত প্ৰেমত আৱদ্ধ হ'ল, আপুনি গ'ম পাই?
তম শ্ৰেণীৰ।
হয়। আপুনি এই বিষয়ে কি কব? আপুনি চওঁক সেই সপ্তম শ্ৰেণীৰ ছোৱালীজনী চাগে তুলনি বিয়াও হোৱা নাই, আৰু এইটো, এইটো এটা তাতো বুঢ়া এইটো ছাব্বিশ, সাতাইছ বছৰ হৈ গ'ল। ইয়াৰ ভৱিষ্যত নিজৰ অন্ধকাৰ। আৰু সেই সপ্তম শ্ৰেণীৰ ছোৱালীজনীৰ ভৱিষ্যতটো অন্ধকাৰ কৰি পেলালে।
এই মানে তেওঁ, তেওঁ আচলতে অন্তৰ খনৰ প্ৰতি বেছি মোহিত হয়, মানে মহিলাৰ অন্তৰখন অন্তৰ ডাঙৰ দেখিলেই, তেওঁ মানে মোহিত হৈ হৈ যায়।
হয়, হয়, হয়। এই বিষয়ে আপুনি বৰ বৰ বেছিকৈ এই বিষয়ে আপুনি
লগতে তেওঁ এটা মহা পপীয়া প্ৰজাতিৰ মানে যুৱক।
হয়, হয়, হয়।
এ আৰু এই পপিয়ামি পপিয়ামি কৰা হঁতে তেওঁলোকৰ এই পেটুলি মানে মানে শকতৰ বাহিৰে বাকী বেলেগ ছোৱালীয়ে অকনো গুৰুত্বই নিদিয়ে।
আচলতে এইটো গুৰুত্ব দিব কোনে, আপুনি চাঁওক নিজেই আজি বোলে ক'ৰবাত পাচলি দোকান, আজি বোলে ক'বাত কিবা কৰিলো আজি বোলে ক'বাত পাউৰুটি প্ৰতিষ্ঠানত আছোঁ। এই এনেকুৱা ধৰণৰ কাম কিছুমান কৰি ফুৰে। তোৰ যদি একো আৰ্থিক দিশত তই যদি মানে একো আগ নেবাহ বা টমকিয়াল নহ, তই যদি তোৰ যদি একো উপাৰ্জন নাথাকে তেনেহ'লে কোনে মানে তোক এই ভাল পাব আজিৰ দিনত আপুনি চক আৰু যিহেতু তেওঁৰ ছাব্বিশ- সাতাইশ বছৰ বৰ্তমান হৈ গ'ল। গতিকে আপুনি ভাবক। এনে এজন ব্যক্তি এনে এজন যুৱক যদি এনেদৰে তুলনী বিয়া নপতা ছোৱালী এজনীৰ লগত প্ৰেমত এনেদৰে আৱদ্ধ হয়। তেন্তে হ'লে মানে
মই মই, মই, মই আ আজি একপি, অ', সামাজিক মাধ্যমত একপি তেওঁলোকৰ ফটোও পাইছিলো।
আপুনি সামাজিক মাধ্যমত এই বিষয়ে মানে, তেওঁ প্ৰচাৰিত কৰি ফুৰিছে।
হয়, হয়, মই মানে তেওঁলোক দুইজনৰ ভৰি দুটা উলিয়াই পিনে ফটো দিছিলে। মই সেই, ফটো কপি পাইছো।
মানে কি বুলি ক'ব লাগিব? আচলতে লাজ বোলা বস্তু আপোনাৰ অকণো নাই আপুনি গ'ম পাইছে? সেই সপ্তম শ্ৰেণী ছোৱালীজনী এই জানানে, মই এবাৰ মেছেজ দেখিছো দেই, তেওঁ মানে এনেকে মেছেজ দি থৈছিল আপোনাৰ হোৱাটছাপত মই আকৌ মোবাইল টো লওঁতে ফটকে দেখিলো এই গুৰু গুড মৰ্ণিং কলিজা, গুড মৰ্ণিং কু কি পুতলাটো নহয় বাৰু, কিবা এটা বেলেগ এটা শব্দ মানে ব্যৱহাৰ কৰিছে আপুনি গম পায়নে? এই এনেকুৱাই মানে আজিকালি এইবোৰ মানে কোনে কৰে বাৰু আপুনি কওকচোন?
মানে তাৰ নিচিনা ক'বলৈ গ'লে তাৰ নিচিনা পপীয়া এটা আমাৰ পৃথিৱীতে নাই। আৰু আৰু আৰু আমাৰ আমাৰ য গোটেই যিবাতক তেওঁ উপস্থিত থাকিবই আৰু উপস্থিত থকাৰ লগে লগে আপুনি যিমানেই তেওঁক নেমাতক কিয় তেওঁ মানে তেওঁ মানে ছোৱালীৰ লগতে আপুনি দেখিবলৈ পোৱা যাব এতিয়া আপুনি ৰাসলৈকে মন কৰক ৰাসতে গৈ গৈ মোৰ মোৰ মানে প্ৰেয়সীৰ লগত কথা পাতি থাকেগৈ মোৰ বহুত খং উঠে। মোৰ প্ৰেয় মোৰ প্ৰেয়সী আঁতৰি আঁতৰি থাকে তাই সি গৈ গৈ ওচৰত গৈ পেলাই মানে কথা পাতিবলৈ চেষ্টা কৰে। মোৰ চেন্ডেল খুলি দুচৰ মান দি দিবলে মন যায় হ'লেও মানে কি ক'ব আৰু এইবোৰ পপিয়া মানুহবোৰ এখন গাঁৱত থাকেই মানে।
হয় হয় আচলতে আপুনি চওকচোন দেই এই এনেদৰে সেই ছোৱালীৰ লগত আৰু চোৱকচোন এই তাতকৈ মানে বছৰত মানে বয়সত এই আধা মানে আধা বছৰ মানে সৰু মানে আধা মানে বুজি পাইছে নে নাই মানে তাৰ ধৰি লওঁক, ছাব্বিশ বছৰ নহয় এই তেৰ বছৰীয়া ছোৱালী সেই তেনেকুৱা ছোৱালীৰ লগত তাৰ সি যদি তেনেদৰে লাইন মিলাই সি যদি তেনেদৰে সি ৰাসলীলা কৰিবলৈ যায়, তেতিয়া কেনেকে হ'ব। এই অনুষ্ঠান প্ৰতিষ্ঠান এটা পাতক। সেই তাৰ উস্তাদিটো আপোনাৰ বেছি হয় গে, সিয়ে মানে চব জানে সিয়ে সর্বে সৰ্বা মানে সিয়ে সৃষ্টিকৰ্তা ইয়াক মানে দুই চৰ দি আপোনাৰ হোৱাই থবলে মন যায় মানে ঘৰত মন গম পায়।
হয় হয় আৰু এই কলা মানে কলা ফেটি বুলি যে হয় আপুনি, তেওঁৰ আৰু এটা নাম আছে। তেওঁক মানিমুনি বুলিও আমাৰ জনপ্ৰিয় অকণমান।
অঁ, হয় হয় সেই বিষয়ে মই শুনিছিলো বাৰু। হয় হয় তেওঁক বৰ মানিমুনি আৰু বাকী সৰুটোক হেনো মা মাজো মানি মুুনি অঁ মানি মুুনি আৰু সৰুত টো হেনো মানে কিবা সৰু লৰা সেইটোতো ভোজ খোৱা।
হয়, মানে আপুনি কি ক'ব আৰু সেহঁতৰ মানে সেইটো পৰিয়ালৰ ধৰ্ম হয়তো, তেওঁলোকৰ বাপেকৰ পৰা আহিব পাৰে। হয়তো তেওঁলোকৰ মাকৰ পৰা আহিব পাৰে, মানে কি ক'ব আৰু সিহঁতৰ সেইটো সিহঁতৰ পৰিয়ালৰ দুখ। উম সেইটো অতৰা
আপুনি চোৱক মানে কেনেকুৱা ধৰণৰ কথা, এই তেহেঁতৰ আপোনাৰ গোটেইগিতা মানে আচলতে সেই অধচৰ শেষ মানে আপোনাৰ কি ক'ব গোটেই কেইটাটা পয়া লগাটো পয়া লগাই।
হয়।
আপোনি চৱক এতিয়া মাজুটোৱে আপোনাৰ কি কৰিবলে লৈছে এই এ চচিয়েল ম কি সামাজিক মাধ্যমত মানে, কিছুমানে ভিডিঅ' মানে আপোনাৰ প্ৰচাৰিত কৰিবলৈ লৈছে, সেই সেইবোৰ আপোনাৰ মানে সেই হাঁহি উঠা ভিডিঅ' বুলি দিয়ে যদিও, হাস্যৰসৰ ভিডিঅ' যদিও মানে কিন্তু আপোনাৰ হাঁহি মানে কোনোটোত নুঠিব, আপোনাৰ যি ধৰণে তেওঁ আপোনাৰ সেই ভিডিঅ'বোৰ মানে ইডিত কৰে মানে বনাই তেওঁ। আঁ ৰিমিক্স কৰে বুলি ক'ব লাগিব, সেইবোৰ দে সিয়ে মানে মোৰ এনেকুৱা মানে খং উঠে নহয়, মোৰ আনফলো কৰিব মন যায় আপুনি গম পাই।
উম আৰু আৰু
বেয়া পাব বুলিহে মই ফল' কৰি ৰাখিছোঁ
আৰু লগতে আৰু এটা কথা আপুনি চাইছে নাই মানে কোনোবা এখন ফিলিমৰ মানে ফিলিমৰ ভিডিঅ হওঁক মানে ফেচবুকত দিয়ে সেইবোৰতো এটা মানে মানে এ এটা ভুল কথা মানে লোকৰ ফ্ৰীম এনেকে দিলে অপৰাধ হয়, মানে সেইটো এটা অপৰাধ হয় মই মানে কালি মানে এনেকে পাইছিলো আমাৰ অসমীয়াৰে এখন চিনেমা তেওঁৰ সামাজিক মাই, মানে কোন আছে মই পাহৰি থাকিলো মানে পুৰণা ই জানমনিৰ হ'ব পাৰে
হয় হয়
মানে জানমণি চিনেমাখনৰ আছিলে নেকি সম্ভৱহে দেই
অ তাৰ মানে এটা টুকুৰা
হয় এটা টুকুৰা তেওঁ সামাজিক মাধ্যমত মানে দি দিছে, প্ৰচাৰিত হয় প্ৰচাৰিত কৰিছে এইটোতো এটা সাহ সম্পূৰ্ণৰূপে ভুল কথা
এইটো এটা ভুল কথা, এইটো এটা অপৰাধ, তেওঁ আইনমতে দণ্ডনীয়, মই ভাবো এই বিষয়ে যদি আমি কওঁ তেতিয়াহ'লে আপোনাৰ তেওঁক উচিত শাস্তি বিধান কৰা হ'ব
হয় উচিত শাস্তি বিধান কৰিলেতো মই বহুতেই ভাল পাওঁ কাৰণ মানে চা চাপৰিৰো এটা সীমা থাকে, মানে ফটুৱাৰো এটা সীমা থাকে তাৰ সীমা অতিক্ৰম কৰি গৈছে সি
হয় হয় হয় হয়, আচলতে
মহান মহান মানে এটা মানে সামাজিক মাধ্যমৰ লগত জড়িত এজন ব্যক্তি বুলি ভাবিছে তেওঁক সকলোৱে চিনি পায় তেওঁ জনাজাত, মানে কি ক'ব আৰু
নাই নাই আপুনি চক দেই এ আজিৰ দিনত এই মানে এনেকুৱা ধৰণৰ যিসমূহ মানে এনেকে ভিডিঅ' বনাই থাকে সে সেইটোত মানে মানে কেনেকুৱা ধৰণৰ মানে আপুনি চক এতিয়া সেইবোৰ মানে কোনেও নেচায় আপোনাৰ লাইক চাইক নাহে হয়নে এই তাৰ ওপৰতো আপোনাৰ এইটো কি আপোনাৰ ভিডিঅ' আপুনি কোৱালিটি যি চাব ৰাম ৰাম সেই আগতে আমাৰ সেই নকিয়া ফোনকেইটা যে আছিলে, এ সেই কেটাত আমি ইয়াতকে ভাল ভিডিঅ' বনাইছিলোঁ অ
নকিয়া ফোন নহয় আচলতে এই আগৰ যে পুৰণা জিঅ' ফোনটোতে তাতকে ভালকে মানে হেৰি হৈছিলে
নহয় জি'ত কে আগৰ যে নকিয়া ফোন কেইটা সেই কেইটাতে আপোনাৰ ভাল ফটো উঠে অ ইয়াতকে
হয় হয় আপুনি ঠিকেই কৈছে মানে কি ক'ব আপ আপুনি যদি এতিয়া তাৰ ওচৰলে যায় নহয় তাৰ কেমেৰাটো দেখুৱাই দেখুৱাই ফুটনি মাৰি থাকিব এতিয়া মোৰ ফোনটোৱে তাৰ ফোনটোৱে মানে একেটা মানে কোম্পানীৰে হয় তেতিয়া কৈ থাকিব আৰু মোৰ মানে চেমচাঙৰ কেমেৰা এনেও ভালেই হয় মানে তাৰ লগত মানে মোৰতো তুলনা কৰি থাকিব
এ এইবো এইবোত তুলনা কৰা মানে সেই আপোনাৰ ফোনটো মানে সেই লেতেৰা হোৱাহে আৰু গ'ম পাইছে
হয় হয় মানে তাঁৰতটো, তাঁৰটো আনিছে আকৌ মানে ছেকেণ্ড হেণ্ডকে এতিয়া মানে সি ফুটনি মাৰি থাকে মূৰটো খং উঠিয়ে যায়।
উম।
ছেকেণ্ড হেণ্ড ফোনটোৰ লগত অক হেৰি তুলনা কৰিছে।
তাকো আহে আগতে যে এটা সেইটো ব্যৱহাৰ কৰিছিলে প্ৰথম প্ৰথম।
অ' প্ৰথম, অ'। প্ৰথম প্ৰথম যিজন যিটো ব্যৱহাৰ কৰিছিলে সেইটো তেওঁ চোৰ কণ আনিছিলে নে নে হেৰাপ পাইছিলে মই ইমান এটা সঠিককে নাজানো। কিন্তু তেওঁ হেৰাই পাইছিলো বুলি কৈছে আমাৰ গেটগুৰিত এখন মানে মানে সাংস্কৃতিক সন্ধ্যা পাতিছিলে সেই সন্ধ্যাতে মানে তেওঁ হেৰাই পাইছিলো বুলি কৈছে। আৰু সেই ফোনটোকে চলাই আছিলে বহুদিন ধৰি বহু যুগ ধৰি মানে।
নহয় নহয় আচলতে সেই মই ফোনটোৰ কথা জানো বাৰু, কিন্তু মানে এই দুদিন মান আগত যে তেওঁ এটা মানে নীলা ৰঙৰ নে কেনেকুৱা ৰঙৰ। মোবাইল ফোন এটা ব্যৱহাৰ কৰিছিলে, সেই সেইটো সেইটো কি কৰিলে?
সেই ফোনটো মানে আচলতে তেওঁ আনিছিলে মোক কৈছে দেই চাৰি হেজাৰ লৈছিলে সেই ফোনটোৰ দাম। মানে তেওঁ আচলতে কোনোবা এটা ভিনি শেক মোবাইলৰ দোকানত কাম কৰে। সেই ভিনি হেকৰ পৰা চাৰি হাৰ টকা আনিছো বুলি কৈছিলে, কিন্তু চাৰি হাজাৰত সেইটোতকে বহুত উন্নত ফোন পায়। আৰু মোকতো ফুটনি মাৰিলে মইতো জানোৱেই আজিকালিতো চব ওলাই যায়। সেইটো ফোনটোৰ দামহে আছিলে পাঁচ হাজাৰ মান। মানে কেমেৰাও আছিলে আপোনাৰ এ এটা। তাকো ভিভ' মোবাইল, মানে কি ক'ব আৰু আপোনাৰ ফোনটো যদি আপোনাৰ লয় তিনি হেজাৰ সি কয় পোন্ধৰ হেজাৰ।
ই এইও মানে আচলতে আজিৰ যুগত এনেকুৱা মানুহ কিছুমান থাকেই।
হয় হয় আৰু আৰু এতিয়া বৰ- বৰ্তমান যিটো ফোন চলাই আছে সেই ফোনটোৰ দাম সেই তেওঁ কৈছিলে মোক পোন্ধৰ হেজাৰ বুলি কিন্তু পোন্ধৰ হেজাৰ তেতিয়া তিনিটা কেমেৰা থকা পায়ে চেমচাং ফোন, এতিয়া তেওঁৰতো দুটা কেমেৰাহে আছে। মানে কি ক'ব তাকো তাকো আনিছে ছেকেণ্ড হেণ্ডকে এতিয়া কি ক'ব আৰু।
নাই নাই নাই এইটো বিশ্বাসৰ যোগ্যই নহয় আচলতে, আপুনি পোন্ধৰ হোজাৰ টকা যদি ছেকেণ্ড হেণ্ড মোবাইল এটা আনিব পাৰে, তাতকে দেখোন ফাৰ্ষ হে মবাই-